হেল্ল', উম।
হেল্ল'!
কি কৰি আছা কি কৰি আছা?
মই ভাত খাই উঠিছোঁ এতিয়া, তুমি?
মইয়ো এই ভাত খাই লৈ পেলাই আহি অলপ গানকে শুনি আছোঁহি। তাৰপিছত ভাবিলো তোমালৈ ফোন এটাকে কৰো।
অ কাৰ গান কি গান?
কাৰ গান শুনিবা আৰু মোৰ ফেভৰেট জুবিনদাৰ গান শুনি আছো।
অঁহ। জুবিন দা যে সঁচাকে মোৰ যে বৰ মনত পৰে দেই মানুহজনলৈ। তেওঁ থাকা হয়, আৰু কিমান ধুনীয়া-ধুনীয়া গান শুনিব পালো হয় আমি।
সেইটোৱে আৰু কি ক'বা আমাৰে কপাল বেয়া
তাকে।
চিৰসেউজীয়া গান কিছুমান দি থৈ গ'ল। মই তোমাৰ কলেজ হোষ্টেলত থাকোঁতে এবাৰ ৰাতি তেখেতৰ কিবা শ্বুটিং চলি আছিলে। কেতি‌য়া লগ পাইছিলি?
অঁ তেওঁৰ লগত কথা বতৰা পাতিছিলা নে?
কথা বতৰা মানে ইমান ভালকৈ পতা নাই আৰু ফটো এখনহে উঠিছিলো। তাকো ফটোখন ইমান ভাল নহ'ল।
অহ। মই আকৌ যেতিয়া, উম, ক্লাছ ধৰি লোৱা, মানে শ্ৰেণী, আ কিমানত আছিলোঁ আ, মইও পাহৰিলো ৰ'বা এই থ্ৰী, ফ'ৰ মানত যেতিয়া আছিলো। তেতিয়া আমি যিটো জেগাত আছিলো তাত মানে সেই ছ'চাইটিৰ অ', গল্ডেন জুবলি পাতিছিলে।
উম।
তেতিয়া তেওঁক মাতিছিলে। গানৰ প্ৰগ্ৰেম কৰিবলে তেতিয়া একে একেবাৰে ওচৰৰ পৰাই দেখিছিলো, মানে ষ্টেজত ফাংচন কৰোতে, আমি মানে সৰু ল'ৰা-ছোৱালীখিনিক আহ মানে- হেৰিত বহিব দিছিলে আৰু আগত। তাৰপিছত, কিন্তু মোৰ যে ভালকে মনতেই নাই। তেওঁ মোক চুক চব পাহলেও - ত উঠা নহ'ল, পিছলে বহুত ভিৰ লাগি গ'ল কে মানুহ।
হয়, হয়। সে আমিও মানে তোমাৰ কি হ'ল! যিদিনাখন আমি মানে ৰাতি হোষ্টেলত আ- কিবা এটা হৈছিলে কাৰেণ্ট নাছিলে এই ভাত খাই লৈ পেলাই গোটেই হোষ্টেলৰ ল'ৰা হোপা মানে ওলাই আহিছিলো। ওলাই আহি লৈ পেলাই সেই ৰাস্তাতে মানে তেখেতৰ কিবা শ্বুটিং চলি আছিলে। কিবা গানৰ শ্বুটিং, তো সেইখিনি সময়ত, তে আহি পেলাই দেখিছোঁ, গাড়ী কেইখনমান ৰখি আছে। দুটামান মানুহ নামি লৈ পেলাই আকৌ, গাড়ীৰ ছাইডতে গেছ এটা উলিয়াই লৈ পেলাই, মেগী বনাই আছে। তাৰপিছত অ, অকণমান পিছত লগৰ এটাই কৈছে ঐ, ঐ সেইটোচোন জুবিন দা। তাৰ পিছত সেই আমি তেতিয়া গৈছোঁ। তাৰপিছত আমিও ওচৰলৈ যাবলৈ লৈছোঁ, মানুহজনে আক, তেখেতৰ মানে কিবা মানে ৱৰ্কাৰ এজন, আহি পোৱা দেৰি হোৱাৰ কাৰণে মানে, জুবিনদাৰ খং উঠিছিল। তো কিবা কৈ আছিলে মানে আৰু তো, তেনেকুৱাতে আমি গৈ পেলাই মাত বোল দিছোঁ। মানুহজন মানে ইমানেই ভাল। আমাক তেতিয়া সুধিছে যে তহঁতে ভাত কি দি খালি? কনভাৰ্চেচনৰ নামত সে তেনেকুৱাই আৰু, বিশেষ একো কনভাৰ্চেচন নাই আৰু মানে।
উম। তোমাৰ মাতটো আহা নাই। হেল্ল'?
ছবিখন ভাল তাকে কেতিয়াবা ফটোগিখন বোলো ভাল নাহিলে, লগৰকেইটাই বহুত ঠেলা হেচা কৰি থাকিলে।
অ', অ'।
কিন্তু মানুহজন ভাল হয়, কোনোবাই যদি এনেকে মানে লগ কৰি
শুনাচোন, তোমাৰ মাতটো নাইকিয়া হৈ হৈ গৈছে, অকমান ইফালে সিফ
জুবিনদা বোলো মানুহজন বেলেগ আছিলে, তেখেত ইমান বিজি থাকাৰ পিছতো কোনোবাই যদি মানে তেখেতক বহুত বেছিকে লগ কৰিবলৈ বিচাৰে, তেখেতে মানে নি জৰ কাম এৰি পেলাইও লগ কৰিব আহিছিলে। তেনেকুৱা মানুহ মানে আজিকালি পাবলেই টান। কথা এটা জানা? মোৰ মাহীৰ ল'ৰা এটা আছে হা মোৰ সৰু মাহী আৰু। সৰুমাহীৰ ল'ৰাটো মানে চেৰিবেল পালচিত আক্ৰান্ত। ত' চেৰিবেল পালচি তাৰ মানে নিউৰলজিকেল ব্ৰেইনৰে ডিজিজ হয়, য'ত মানে মানুহটোৰ মানে হাত ভৰিবিলাক মানে বিফ বিকলাংগ হৈ হাত ভৰি বিকলাংগ আৰু। হুইল চেয়াৰতে তাৰ জীৱনটো গৈছে জন্মৰ পৰা। তাৰপিছত
উম।
মাজতে, সেইটো চাগে ক'ভিডৰ পিছতে আছিল নে আগতে আছিল মই অলপ উ, পাহৰিছোঁ। নিউজতো ওলাইছিলে, তুমি চাগে চাইছিলাও নিউজটো।
তেতিয়া মানে মাহী ল'ৰাটোৱে বু-জুবিন দাৰ গান শুনি থাকে। তাৰপিছত হঠাৎ এ, কোনোবাই ক'লে যে জুবিন দাক তুমি লগ নকৰা কিয়। তেতিয়া তাৰ মাথাত আহি গ'ল অ' মইতো জুবিন দাই ইমান ভাল পাওঁ, জুবিনদাক লগ কৰিব পাৰোঁ। ক'লে যে আমাকেনো ক'ত জুবিন, জুবিন দাক লগ কৰাই দিব পাৰিব। হ'ব কৰিবা কৰিবা থলে, সিও মানে বহুত দিন কৈ থাকিলে তাৰপিছত এদিন ঘপককে কৈ দিলে যে মই যদি জুবিন দাক লগ নাপওঁ, মই খোৱ বোৱা একোৱেই নকৰোঁ। আৰু তুমি বিচ শ্বাস কৰা মাহীৰ ল'ৰাটোৱে এক সপ্তাহতকৈ বেছিদিন খোৱা বোৱা একোৱেই নকৰিলে লাষ্টত মানে হস্পিটেলত তাক ভৰ্তি কৰাব লগা হ'ল। সেই খবৰটো কোনোবা এটা সৰু নিউজ চেনেলে নিউজত দি দিলে। যে এটা ল'ৰা চেৰিবেল পালচত আক্ৰান্ত মানে বিশেষভাৱে সক্ষম ল'ৰা এজনৰ এনেকে জুবিন গাৰ্গক লগ নোপোৱাৰ কাৰণে মানে খোৱা বোৱা এৰি দিছে। হস্পিটেলত একদিন থাকিল, চেলাইনত থলে তাৰপিছৰ দিনা জুবিন গাৰ্গ গৈ লৈ পেলাই তাৰ কাৰণে জুচ লৈ গৈছে, ফল লৈ গৈছে, তাক খোৱাই থৈ আহিছে।
মই ভাল দে মানুহজন, উম। তেওঁ এতিয়া নাই যদিও মানে তেওঁৰ এইবিলাক কাহিনীয়ে সদায় মানুহৰ স্মৃতিত ৰখি যাব।
তাকে এতিয়া মোৰ কাৰণে অহা নাই কিন্তু মোৰ ভাইটিটোৰ কাৰণে আহিছে ন। ত সেইটো সেই মানুহজনৰ কাৰণে সদায় মোৰ মনত এটা সন্মান থাকি যাব। মানে সন্মান আগতেও বহুত আছিলে কিন্তু এতিয়া মানে সেই সেই সেইটো পি পিছত মানে বাঢ়ি গ'ল আৰু বহুত বাঢ়ি গ'ল।
উম। সেইটোৱো হয় পিছে তুমি তেওঁৰ
আৰু তেখেত
হয় হয়।
কোৱা
পিছে তোমাৰ তেওঁৰ মানে প্ৰিয় গান কোনটো?
মোৰ তেওঁৰ প্ৰিয় গান বুলি ক'বলৈ আহ এ এটা আছে মন যায় শুনিছানে?
অ শুনিছো শুনিছো।
সেইটো মোৰ বহুত ভাল লাগে মই তেওঁৰ প্ৰথম গান সেইটোৱে শুনিছিলোঁ।
আহ।
তাৰপিছত আৰু এটা ভাল লাগে যন্ত্ৰ।
অ।
কাৰণ যান্ত্ৰিক পৃথিৱীখনত আমি একো একোটা যন্ত্ৰই হৈ গৈছো দিয়াচোন।
উম হয় হয়।
মোৰ আকৌ এই কোনে ৰিঙিয়াই গানটো বেছি ভাল লাগে। সেইটো আৰু আৰু ঢেৰ আছে ক'ব গ'লে এটা বুলিয়ে নহয়।
আচলতে ক'বলৈ গ'লে তেখেতৰ প্ৰত্যেকটো গানেই ভাল লাগে এনেকুৱা একো গানেই নাই যি যিটো ভাল নালাগে মানে প্ৰত্যেকটো গানেই তেখেতৰ শুনিলে শুনিয়ে থাকিব মন যায় হ'লেও মানে এই দুটা মোৰ পাৰ্চনেলি মানে বহু ত বেছি ভাল লাগে আৰু মানে মই সেই গান দুটাৰ লগত কেতিয়াবা মানে আজিৰ সমাজখনক মই ৰিলেট কৰিব পাৰোঁ। যেনেকে যন্ত্ৰ সেই গানটোৱেটো মানুহ এটাৰ জীৱন গাঁথাটো একে জন্মৰ পৰা মৃত্যুলৈকে গোটেই জীৱনটোৱে কেনেকুৱা হ'ব পাৰে মানে কেনেকুৱা সম্ভাৱনা থাকিব পাৰে। তুমি স্কুলত যোৱা সময়খিনি কলেজত যোৱা সময়খিনি। তোমাৰ মানে কি বুলি কয় তুমি যেতিয়া তোমাৰ জীৱিকা যেতিয়া ধৰিবা বিজনেছ কৰিবা নে? তুমি চাকৰি কৰিবা নে তুমি বেলেগ কিবা কৰিবা তাৰ ওপৰত ধৰি ধৰি মানুহটোৱে গানটো লিখি গৈছে।
হয়।
কিমান? মানে হেৰি কৰি গৈছে আৰু মন যায়টোতো আৰু ইমোচনেল চং হয় মোৰ ভাল লাগে আৰু গানটো।
উম বুজিছো, আৰু তেওঁ কেৱল গায়কেই নাছিল, মানে সংগীতৰ পৰিচালক অভি আহ অভিনেতাও
অভিনেতা মানে সকলো ক্ষেত্ৰতে মানে পাকৈত আছিলে আৰু।
হয় হয়।
সেইটো কাৰণেতো ন তেখেতৰ মৃত্যুৰ দিনাখন ইমান এটা এটা ডাঙৰ মানে মানুহ গোট খাইছিলে। পৃথিৱ পৃথিৱীৰ ভিতৰত মানে দ্বিতীয়তম বৃহত্তম ভিৰ। অঁ চতুৰ্থটো চতুৰ্থটো।
অঁ' প্ৰথমটো মাইকেল জেকচনৰ অঁ'।
ছেকেণ্ড দুটা পাহৰিলোঁ তেখেতৰ চতুৰ্থতম আছিলে।
কোনোবা এটা অ ছেকেণ্ড নে থাৰ্ডটো জানো হেৰি আছিলে। এই- কুইন এলিজাবেথৰ আছিলে।
হাঁ হাঁ।
উম' তাকে।
বাকী, ভাত পানী খালা?
উম' খালো খালো, তুমি খালা?
ময়ো খালোঁ, মই আজি পানী দিয়া ভাত খাম।
অ' খালা কৈছা নে খাম কৈছা?
উম, পানী দিয়া ভাত খালোঁ খালোঁ।
অ' খালা। অঁ' আজিতো ইমান গৰমো নাছিলে মানে ইমান গৰমটো মই পোৱা নাই আজি।
তিয়ে দি থৈছিলোঁ যে পানীটো। আজি এতিয়া ভাত-
অ' কালি ৰাতিৰে, পয়টা ভাত খালা মানে।
পইটা ভাত।
অঁ ভালেই কৰিলা, অঁ হয়। খোৱা অঁ খোৱা পিছত ভাল লাগে। আজি আকৌ আমাৰ অঁ- উম' মাছৰ- হেল্লৌ'
উম' কোৱা মাছৰ-
কেত- জোল আছিলে টেঙা, মানে টেঙা দিয়া জোলটো যে।
হঁ',
এঁ, জিকা ভোল এনেকে দি বনাইছিলে, অ নহয় ন ভুল নাছিলে জিকা অঁ জিক- কা আৰু কিবা কিবি তেনেকে মানে। টেঙা টেঙা দি বনাইছিলে আৰু গৰমত ভাল লাগে টেঙা দিয়া।
তাকে। মাছ বাৰু আমাৰো আছিলে মই আকৌ মাছৰ কণীৰ খতি খালো আজি।
অঁ অঁ।
এতিয়া তাকে অলপ কাম অলপ আছে তাকে কৰোঁ।
অঁ অঁ দিয়া ঠিক আছে তুমি।
তুমি কি কৰিবা পাছে?
ময়ো এই অকমান কিবা কিবি লিখিব আছিলে সেয়া লিখোগে।
কি লিখা?
এইয়াঁ। এই মই কিবা এটা পঢ়ি আছিলোঁ, সেই তাৰে মানে নোটছ বনাওঁ।
অঁ অঁ অঁ।
উম। দিয়া, ঠিক আছে।
বাকী মা গা ভাল পাইছেনে।
উম্ পাইছে, সেইটোৱে।
আইতাৰ ভাল।
অঁ ভালে ভালে তোমালোকৰ ভাল সকলোৰে।
ভালেই ভালেই, আমাৰ সকলোৰে ভাল। খালি মাৰ অলপ বিষ আছে আৰু গাত।
অ', এই বিষ চিক বিলাক মোৰ মাৰো আছে। হয়, হ'বই আৰু বয়স হলে।
ঠিক আছে বাৰু দিয়া ৰাখিছোঁ।
অঁ ঠিক আছে হ'ব দিয়া।
হ ।